হেল্ল'!
কি খবৰ?
মোৰ ভালে। এই তোমাৰ অলপ নাৱ ই আহিছে। ফেন-চেন চলি আছে নেকি?
অ ফেনৰ আৱাজ আহিছে নেকি? অ ঠিক আছে ঠিক আছে এ মানে গৰম হৈছে যে সেইকাৰণে।
আচ্ছা আচ্ছা, ঠিকে আছে। বাকী কি কৰি আছা?
লো এনে তুমি?
মই এনে আছো। তোমাৰ- এতিয়া ভাত খাই উঠিছো আৰু জাষ্ট
অহ ভাত খালা নেকি?
খালো এতিয়া।
অঁ ঠিকেই আছে দিয়া নহলে। মই না ই মই নাই খোৱা বাৰু
নাই খোৱা ন?
নাই, মানে টাইমে নাপাও যে ভাত- খাব কাৰণে ইমানে কাম আছে।
আচ্ছা-আচ্ছা। বাকী খবৰ-খাতি ভাল?
খবৰটো ভালেই! তুমি যে ভাত খাব টাইম পাইছা, কেনেকে টাইম পালা ৰে? মানে মই ইমান কাম থাকে। কাম থাকিলে মানে টাইমটো মেনেজে নহয় বুজিছানে?
অ গম পাইছোঁ।
সেইটোৱে, এতিয়া মই ৰাতিপুৱা পৰা কাম কৰি আছো। ভাত খাবলৈ টাইমে পোৱা নাই মানে ইমানেই কাম আৰু টাইমটো মানে মেনেজ কৰিবই পাৰানাই ভাত খাবলে টাইম ওলাব পাৰা নাই।
সেইটো তোমাৰ টাইম মনেজমেণ্টটো তোমাক শিকিব লাগিব ন
অ সেইটোৱে মানে টাইম মেনেজমেন্টটো শিকিব লাগিব এতিয়া আপুনি জানে যদি কিবা এটা কওক আৰু কেনেকে কৰিম টাইম মেনেজমেন্ট সেইটো শিকিব লাগিব ন মই
সেইটো চোৱা তুমি, তু মি মানে টাইমে টাইমে কাম কৰিব লাগিব। যেনেকে তুমি ভাবি লোৱা জল্দি শুই গ'লা হা দশটা এঘাৰটা ৰাতি ঠিক আছে তুমি ৰাতি- পুৱা উঠিলা তোমাৰ সাতটা মানত, তাৰপিছত এক ঘন্টাত তুমি ৰেডি হ'লা খালা তাৰ পিছত তুমিতো কলেজ যোৱা ন?
উম অ কলেজ যাওঁ।
তোমাৰ কলেজটো যেনেকে ভাবিলো আঠটাত নে চাৰে আঠটাত হওক। ঠিক আছে তুমি কলেজলে ওলালা ঠিক আছে কলেজত ভালকে ক্লাছ কৰিলা কৰা পিছত তোমাৰ ছুটি এনে কেইটাত হয়, এটা দুটা তিনটা কলেজৰ?
অ ছুটী মানে কলেজৰ মানে টাইম নাথাকে আৰু ক্লাছ থাকে ক্লাছ যেতিয়া থাকে তেতিয়া ভাল যেতিয়া নাথাকে তেতিয়া আহি গ'লে হ'ল। মানে ইমান টাইমৰ কথা থা নাই আৰু।
আচ্ছা আচ্ছা তেনে ঠিকে আছে বাৰু তোমাৰ যেনেকে ভাবি লোৱা, তোমাৰ কলেজ খতম হৈছে হা কলেজ খতম হৈছে তুমি জল্দি মানে ঘৰত আহিলাম।
অ', হয় মানে, কি হয় কি হয় মানে, মোৰ কলেজটো থাকিলে মানে কলেজ কেতিয়াবা অ টাইম টো বেলেগ থাকে কেতিয়াৰ পৰা বেলেগ থাকে মানে টাইমটো বেলেগ বেলেগ হৈ যায় ন এতিয়া সদায় এটা টাইমত থকা হয় তেতিয়া টাইম মেনেজমেণ্ট কৰিব মানে ইজি হলে হয়। লেকীন এতিয়া কি হয় সেই টাইমটো এতিয়া বেলেগ বেলেগ টাইমত ক্লাছ থাকে আমাৰ। অহ সেই কাৰণে। এই টাইমটো নিমিলে বুজিছে।
অহ আচ্ছা আচ্ছা গম পাইছো।
সময়।
আচ্ছা মানে তোমাৰ এনে অহ শিকিব লাগিব আৰু। তোমাৰ মে টাইম টেবল নিদে নেকি কলেজৰ।
টাইম দিছে মানে কি সদায় বেলেগ বেলেগ হয় যেনেকা আজি ৰাতিপুৱা আঠটা বজাত হল আঠাৰ পৰা নটা হল তাৰপিছত নটাৰ পৰা বাৰটালৈ একো ক্লাছ নাই। ত সেইটো টাইমত মই। কলেজ আহিম কলেজৰ পৰা ঘৰত আহিম নে কি কৰিম। কলেজ থে ন, তাৰ পিছত বাৰটাৰ পৰা তাৰ পিছত আৰু যদি ক্লাছ থাকে যেনেকা বাৰটাৰ পৰা এটালৈ ক্লাছ আছে। তাৰ পিছত দুটাৰ পৰা আৰু ক্লাছ। নাই তাৰ পিছত আৰু তিনটা পা ক্লাছ দি দিলে ত মানে মাজতে যে টাইম ৰখি যায় সেইটো টাইমত এতিয়া মানে মই যদি ঘৰ আহো, ঘৰটো অহা যোৱা কৰোতে টাইমখিনি যায় গে সেইকাৰণে ঘৰটো অহা-যোৱা কৰিব নোৱাৰো কলেজত থাকিলেও এনে এনে টাইম ৱেষ্ট হয়।
উম, চ' মই তোমাক বুজাই আছোঁ শুনা, তুমি সেই এইটো টাইমত কি কৰিবা হা? তুমি সেইটো টাইমত ইফ তোমাৰ এক্সাম আছে হা, এক্সাম টো আহি আছে এমাহ নহলে এক স সপ্তাহ দুই সপ্তাহ আছে।
অহ
এতিয়া তুমি কলেজতে সেই যোনবিলাক ফ্ৰী, টাইম পোৱা ন, লাইব্ৰেৰীতটো আছে কলেজত।
অহ, অহ।
তে গৈ, পেলাই পঢ়িব পাৰা, হয় নে নহয়?
পাৰো বাৰু।
বাকী দিন, তোমাৰ যেনেকে, তুমি, তুমিটো ভিডিঅ'ছ অ, বনোৱা ন এনে। অহ, তুমি, ভি ভিদিঅছ এডিট কৰা, আৰু যেতিয়া মানে এক্জাম নাথাকে, তোমাৰ এনে ফ্ৰ্ৰী টাইমত, তুমি লাইব্ৰেৰীত গই পেলায়, এয়াৰপৰ্ট এটা লগাই ল'লা, কানত তাৰপিছত বেলেগক, যাতে ডিষ্টাৰ্ব নহওক, তুমি এডিটো কৰিব পাৰা।
অহ, সেইটো অহ, তুমি ঠিকে কৈছা বাৰু।
সেইটোয়ে তুমি এইটো ফ'ল' কৰিবা চাবা, তোমাৰ টাইম মানে মেনেজ হ'ব, ইমান মান, তাৰপিছত এইখিনি মাজতে তুমি যেনেকে ভাবি লোৱা, কলেজত কেণ্টিনত গৈ পেলাই, কিবা এটা খাই দিলা। অলপ ভাল পাব ন, শক্তিটো আহিব গাত পঢ়িবলে, সেইটোয়ে। তাৰ পিছত, তুমি যেনেকে ভাবিলোৱা, তোমাৰো বেলেগ, বেলেগ টাইমিং ন। তেনে, বেলেগ, বেলেগ টমিঙত তুমি ঘৰত আহি পেলাই, বেলেগ, বেলেগ প্লেন কৰিব লাগিব, যেনেকে তোমাৰ তিনটাত খতম হৈছে। তুমি চাৰে, তিটান ঘৰত পায়। তুমি ফ্ৰেছ হ'লা, ঠিক আছে দুপৰীয়া ভাতটো খাই, পেলাই অলপমান শুই দিলা, তাৰপিছত তুমি টিউশচন কৰা, তুমিতো টিউচনউ কৰা ন।
অহ, টিউচন কৰো, কৰো।
সেয়া, সেইটোৱে তুমি অলপমান ৰেইজ কৰি পেলাই ভাবিলো, চাৰে পাঁচটা নহলে, ছয়টাৰ পৰা টিউচন কৰালা, একঘণ্টা ন।
অহ।
সেইটো পাৰা, পাৰিবা সেইটো। তেনেকুৱা কৰিলে, ভাল আৰু মানে ন। বুজিছা। হেল্ল। ‍ হেল্ল। হেল্ল।